হেল্ল'।
অ' শুনা পাইছেনে? অ', অ' এইয়া বহি আছোঁ, এই বতৰটো অকণমান বেয়া। আপুনি?
হি এই আছোঁ এনে। অ' বাকী খবৰ ভাল?
অ', অ', বাকী আছোঁ আৰু আছোঁ আৰু।
অ', অ', এ, আছোঁ আছোঁ, বৰষুণ দি আছে তাকে, ভাল ভাল অ'।
তাকে তাকে। বৰষুণো দিছে বতাহো মাৰিছে আচলতে।
উম, উম। তাকে এতিয়া বৰষুণ দিছে খেতি বাতি কৰিছা নে নাই?
খেতি খেতি বাতি হৈ আছে বাৰু। তাকে এই বৰ ষুণৰ কাৰণে অকমান প্ৰব্লেম হৈ আছ মানে তোমাৰ কঠীয়া সিচাৰ পৰা লৈ, ৰুওঁতে পানী হৈছে বাৰু।
হয় হয়। এই মাছ টাছ ওলাইছে নহয়।
মাছ টাছ ওলাইছে, তোমাৰ সেই পথাৰত আছে মানে জাল চাল পাতিলে লাগে।
অ' কওঁক।
বাকী তোমালোকৰ খেতি কৰিছানে নাই?
কৰিছে কৰিছে। আমাৰ ফালে মাছো ওলাইছে আহ, মানুহে মাছ ধৰি আছে, ধৰাই ধৰি আছে। আৰু লোৱাই ধৰি আছে।
অ', অ', অ'।
তাকে এতিয়া লোকেল মাছ পাবলৈকে নাইকিয়া হৈ গ'ল ন'?
তাকেতো মানে এতিয়া ধৰা আজিকালি চালানী মাছ চবতকে বেছি।
অ' বেছি অ' মানুহে এ, আজিকালি ধনী ধনী মানুহবোৰ চালনী মাছকে আনি খাই, চাৰিশ টকাকে আৰি মাছ হয় নে নহয়? আচলতে কি জানা আজি আ-আ-আ আজিকালি মানুহে বোকাত নামিবলৈ নিবিচাৰে আৰু কষ্ট কৰিবলৈ নিবিচাৰে। যাৰ ফলত নেকি বিভিন্ন ধৰণৰ বেমাৰে মানে আজি দেখা নাই, ধনী মানুহবোৰে কৈ থাকে। মোৰ আমুকটো বেমাৰ লাগি আছে, তামুকটো বেমাৰ লাগি আছে হয় নে নহয়?
অ' এ, এতিয়া চাবা আজিকালি মানুহৰ ব্লাড প্ৰেছাৰ বেছি হয় মানে তোমাৰ হাই প্ৰেছাৰৰ কথা কৈছোঁ মানে। কেলে গম পোৱা নাই?
হয় হয়।
এতিয়া মানে তোমাৰ কি হয়, এতিয়া দিনটো মানে আমাৰ যোনটো আ, শৰীৰৰ উষ্ণতা সেই উষ্ণতাটো যদি বা আমি মানুহটো যদি মা, ভূমিৰ লগত সংলগ্ন নহওঁ নহয় মানে, আৰ্থিং হৈ নাথাকোঁ
হয়, হয়।
তে-তেতিয়া মানে কি হয়, আমাৰ শৰীৰৰ যোনটো উষ্ণতা, উষ্ণতাটো আমাৰ শৰীৰতে আবদ্ধ হৈ থাকে। যাৰ ফলত তোমাৰ এইবিলাক প্ৰেছাৰ আ, তোমাৰ ষ্ট্ৰেছৰ পৰা ধৰি যিমানবোৰ বেমাৰ থাকে, এনজাইটি এইবিলাক চব হ'বলৈ লয় আৰু মানে।
মানুহে যেতিয়া মাটিৰ লগত সংলগ্ন হৈ থাকিব, তেতিয়াহে বেমাৰ-আজাৰ পৰা দুৰত থাকিব। আজিকালি মানুহবোৰ খেতি কৰিবলৈ পথাৰলৈ নাযায়, মাছ ধৰিবলৈ নাযায়, খেত মাছ ধৰাটো পিছৰে কথা। খেতি কৰিবলৈকে দেখা আহ যোৱা দেখা পোৱা নাযায়। যাৰ ফলত নেকি বিভিন্ন ধৰণৰ বেমাৰে আগ মানে, আগৰি ধৰে আৰু কয় মোৰ আমুকটো বেমাৰ, তামুকটো বেমাৰ আহ আৰু সিহঁতে আকৌ কৈ থাকেহে থাকে। কিন্তু লোকেল মাছ নাখায়, লোকেল বস্তু নাখায়। চব চালানি আৰু অ' ৰাসায়নিক যিখিনি আমাৰ শাক-পাচলি, সেইখিনিহে খোৱা দেখা পোৱা যায়, হয় নে নহয়।
হয়, হয়, হয়। এই এতিয়া, এতিয়া মানে কি হয়, এতিয়া মানে কি হয় তোমাৰ, আন ছিজনতো ইমান খিনি এতিয়া ওলাই তোমাৰ, এতিয়া বৰ্ত বৰ্তমান সময়তো তোমাৰ কবিৰ পৰা ধৰি, গোটেই যিমান বোৰ মানে, এতিয়া মূলাও দেখা পোৱা গৈছে। টানি নানি, এখন হোটেলত গৈছিলোঁ, হোটেলত তাত আমাক মূলা ভাজি দিছে, এইটো সময়ত মূলা হোৱা বতৰ জানো!
হয়, হয় এ সেইটো, এতিয়া আ সেইকাৰণে আমি মানে এতিয়া আমিও বহুতো কম মানুহ আছে যিয়ে নেকি, পথাৰত নামি মাছ ধৰিছে হয়নে নহয়? এতিয়া আমাৰ গাঁৱতো তেনেকে বহুত কম, আজিকালি চব মাটি আধিলে ব, মানে দি দিয়া দেখা পোৱা যায় বেলেগ মানুহক।
হয়, হয়, হয়। এই এতিয়া এতিয়া চ হয়, হয়।
এতিয়া লোকেল মাছৰ যি মানে, অ-অভাৱ দেখা পোৱা যায়, আচলতে সেই অভাৱ নহয়। মানুহে যে মানে পথাৰলৈ ওলাই নাযায়, সেইবাবে কৈ থাকে যে লোকেল মাছ পাবলৈ নাই। আচলতে তেনে নহয়, লোকেল মাছ নিজৰ নিজৰ জেগাত আছে। কিন্তু মানুহে সেই জেগালে বিচাৰি যোৱা নাই হয়নে নহয়, তুমি কি ভাবা?
হয়, হয়, হয়। এ এইটো আচলতে কথাখিনি। প্ৰথম কথা, আজিকালি মানুহে এ পথাৰলৈ যোৱা অভ্যাসটো কমি গৈছে, প্ৰথম কথা।
ক-কমি কমি গৈছে হয়, হয়।
অ', কমি গৈছে আৰু খেতিৰ লগত আজিকালি অসমীয়া মানুহৰ সম্পৰ্কটো খুব কম। ঘনিষ্ঠটো
কম, কম, কম হয়, হয়।
আৰু খেতিলে নগ'লে বা পথাৰত এক্সট্ৰাকে মাছ ধৰিবলৈ নাযায়, কাৰণ আজিকালি বজাৰলৈ ওলাই গ'লে ইমান কম দামতে চালানী মাছ পায় বা আজিকালি আমাৰ স্থানীয় জেগাতে তোমাৰ থলুৱা মাছৰ দাম কিমান বেছি, গতিকে মানুহে কি ভাবে যে পইচা দুটকা বেছি ওচৰ, হেৰি লোকেল মাছে খাম। বা কম পইচা দি হেৰিয়ে খাম, তোমাৰ চালানী মাছে খাম। কিন্তু ওলাই গৈ মাছ কেইটামান ধৰি খাবলে মানে সেইখিনি মানে ধিষ্ট্ৰাতা নাথাকে মানে।
আৰু, আৰু আজিকালি যিখিনি ট্ৰেক্টৰ পাৱাৰটিলাৰ মেচিন
হয়, হয়।
হয়, হয়। এতিয়া আমাৰ এতিয়া বত আমাৰ, যি আমাৰ ব-বৰ্তমান যি আমাৰ আধুনিক যন্ত্ৰ পাৱাৰ টিলাৰ ট্ৰেক্টৰ আৰু বিভিন্ন ধৰণৰ মেচিন ব্যৱহাৰ কৰে ন' পথাৰত, যাৰ ফলত নেকি সেই মাছখিনি মৰি যায়।
হয়, হয়।
যাৰ ফলত আমি কি আমি সেই মা মা ছ খিনি আমি খাদ্য হিচাপে উপলব্ধ কৰোঁ মাছখিনি বোকাৰ লগতে মিলি মানে মৰি যায়, অৱস্থা নাইকীয়া হৈ যায় মাছবোৰ। হয় নহয়, এতিয়া আমাৰ আগৰ দিনত হাল বাই মাছ ধৰে তেতিয়া মাছবোৰ মাছ
হয়, হয়, তেতিয়া মানে কি হয় নাঙলে ফালি দিয়ে ন' মাটিখিনি।
হয়।
তেতিয়া নাঙল তেতিয়া উম, বাকী বোকাত থকা যিবিলাক মাছ আছে সেই মাছ বিলাকো ওলাই পৰে মানে।
হয়, মাছ কুচিয়া যি আছে চব ওলাই আহে তেতিয়া হয় নে নহয়?
হয়, হয়, আৰু এতিয়া তোমাৰ এই এতিয়া সেইটো সেইটো কাৰণে আজিকালি কুচিয়া হওক, কেঁকোৰা কেঁকোৰা আজিকালি দেখা পোৱা নাযায় ন' পথাৰত?
দেখা পোৱা যায় পথাৰত হয়।
হয়, হয়, এতিয়া চাবা।
বাকী
মই সেইদিনা বজাৰলৈ গৈছিলো তোমাৰ তাতে কি হ'ল মানে এনেকুৱা কে চালানী ৰঙলাাও এসোপা আনি এনেকে পেলাই থৈ দিছে মানে বজাৰত। হেল্ল'?
মানে আনি পেলাই থৈ দিয়ে সিহঁতে কিন্তু হয়, তুমি চাগে গোন্ধ পাইছা সেইখিনি মাছৰ হয় নে নহয়?
হয়, হয়, হয়, হয়, হয়, এতিয়া সেই সেইটোৱে কথাটো এতিয়া মানে তুমি যদি কি কৰা আজি আজিকালি যদি আ, এটা যদি লাও এতিয়া বৰ্তমান সময়ত যদি তুমি এটা লাও কিনি আনা। হেল্ল' লাও এটা যদি কিনা তুমি সেটো খুব বেছি বেছি খুব বেছি বেছি এদিন অ', এদিন খাব পাৰিবা তুমি। দ্বিতীয় দিনৰ কাৰণে থৈ দিলে তুমি দেখা পাবা তাত বিষক্ৰিয়া হৈ পৰে।
হয়, হয়, হয়, এতিয়া আ আপুনি আ আমি এতিয়া এতিয়া আপোনাৰ স্বাস্থ্য ভালে ৰাখিব এতিয়া দেখা যায় যে খেতিয়ক সকলে স্বাস্থ্য অতি ভাল থাকে সিহঁতৰ আটাইত কৈ শক্তি বেছি থাকে হয় নে নহয়? সেইবাবে আমি সকলোৱে চাব লাগে যাতে আমি যিমান পাৰোঁ আমি আমাৰ আমাৰ নিজৰ অঞ্চল নিজৰ স্থায়ী বাস-বাসস্থানত থকা যি আমাৰ লোকেল আ, খাদ্য আছে সেইখিনি আমি গ্ৰহণ কৰিব পাৰো যাতে আমি সুস্থ আৰু সবল হৈ থাকোঁ হয় নে নহয়? আৰু আমি সকলোৱে যাতে মানে এতিয়া বৰ্তমান যিখিনি মানুহে নিজৰ ৰোগৰ কথা অ', মাটি সংস্পৰ্শক কৰা অলপ আহ, লাভ কৰক খাদ্য সংগ্ৰহ কৰক তেতিয়াহে এ সেইবোৰ আমাৰ বেমাৰ আজাৰ খিনি আমাৰ দূৰ হ'ব আমাৰ পৰা হয় নে নহয়? তেতিয়া আমি আমি তেতিয়া আমি বেছি তেতিয়া আমি পইচা খৰচ কৰি ডক্তৰ ওচৰত মেডিকেলত পৰি নাথাকিলো হয়। তেতিয়া আমাৰ প্ৰাকৃতিভাৱে আমাৰ যি এ বেমাৰ হয়, সেইখিনি আমাৰ প্ৰাকৃতিক ভাৱে সমাধান ভাল হৈ যাব হয় নে নহয়?
হয়, হয়, হয়, হয়, এতিয়া এতিয়া তুমি কি ভাবা? সেই ক্ষেত্ৰত আমি জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰাটো কিমান উচিত যে আমি এতিয়া ঘৰতে গোবৰ সাৰ বা কেঁচু সাৰ ব্যৱহাৰ কৰি আমি যিমান বোৰ খেতি কৰো হয় নে নহয়।
একদম উন্নত হব তুমি ঠিকে কৈছা যদি এতিয়া পথাত দেখা যায় যে পথাৰ এতিয়া উন্নত মানত খেতি কৰিবলৈ দেখা যায় যে দুই ধৰণৰ ৰাসায়নিক ইউৰিয়াছ চিউৰিয়া বিলাক মানে বিভিন্ন ধৰণৰ অ', কীটনাশক ব্যৱহাৰ কৰা দেখা পোৱা যায়। যাৰ ফলত নেকি মাটিতো মাটিতো মানে, বেয়া হয়ে হয়, প্ৰদূষণ হয়ে পিছৰ বাৰলে খেতি কৰা সেইয়াটো পকি যাইয়ে। আৰু লগতে এ তাত নেকি যি আমাৰ আহ খাব মানে বাহ পু্তি অ', পেপাৰ সেপাৰ মানে সকলো ধৰি যি আমাৰ কিত পতংগৰ হেই থাকে জীৱ সেই সকলো খিনি মৃত্যু তাত গৈ ঘৰতে দেখা পোৱা যায় যাৰ ফলত নেকি এতিয়া মানুহবুকে ক'বলৈ বাধ্য হৈছে যে পথাৰত মাছৰ অভাৱ।
হয় হয় হয় হয়, সে সেইটোৱে কথাটো আচলতে এতিয়া মানে সেইনানি বজাৰত কি হল কথা এটা শুনিবা হেল্ল'
হয়, হয়
এতিয়া বজাৰত কি হ'ল সেইদিনা হানি মানে মই সেইদিনি গোটেই চালানী যোনবিলাক পাচলি আছে বা সাৰ দিয়া পাচলি আছে স। সাৰ পাৰি সাৰ দিয়া পাচলিবিলাক কম দাম লৈ তোমাৰ মা এজন বেপাৰী বহি আছে। শুনিছা আৰু তাৰ তাৰ সন্মুখতে আমাৰ গাঁওৰ এ এজন মানে বৃদ্ধ বয়োজেষ্ঠ এজন ব্যক্তিয়ে তেখেতে ঘৰতে কৰা তোমাৰ মানে চেহেৰাটো ইমান বৰ ভাল নহয় হ'লেও হয় হয়। লাও কোমোৰা তেনেকুৱাকে লৈ বহি আছে। এতিয়া।
হয়, হয়।
মানুহে কি কৰিব? এতিয়া মানুহ যাব ক'লে কোৱাচোন তুমি? এই ভাল দেখা সেই চালানী ৰঙালাউকেইটা কিনিবলৈ যাব! নে আমাৰ গাঁৱৰ ইয়াতে জৈবিক ভাৱে সেই অকমান হেৰিয়ত ওচৰলে যাব হয় নে নহয়? এতিয়া মানুহে সেই বস্তু সেটো বিচাৰ ধাৰণা নকৰে আৰু যোনকেইটা মানুহ যা হয় হয় কিন্তু, সেইটো যোনে বিচাৰ বা বিবেচনা কৰিব তথাপিতো গৈ কি কৰিব গম পাইছানে নাই? সেই বৃদ্ধ লোকজন সেই বৃদ্ধলোকজনে যে টকাত বিকি আছে, যদি বিছ টকাত বিকি আছে তেওঁ পাৰিলে আৰু এটা আৰু এটা সেই বৃদ্ধ লোকজনৰ সৈতে তৰ্কাতৰ্কি কৰি, আৰু দছ টকা এটা কমাই আৰু দছ টকা এটাহে আনিবলৈ চাব গম পাইছা!
হয়, হয়, এইটো তুমি অ', ঠিক কথা কৈছা। আজিকালি দেখা যায় এনেকুৱা ধৰণৰ বিভিন্ন মানে মানুহলুকে আহ ইণ্ডাইৰেক্টলি উম মানে ধৰি লোৱা ডকাইতি কৰা আগতে দেখা নোপোৱা ছাগে আমাৰ যিখিনি অ', অসমীয়া ন' মানে আমাৰ যিখিনি খাতি অসমীয়া খেতিয়ক আছে সেইখনৰ লগত আমাৰ তেনেকুৱা ধৰণৰ ডকাইতি বজাৰত হোৱা দেখা যায়। অ' আচলতে আচলতে তেনেকুৱা কৰিব নালাগে সেই সকলে এ নিজৰ দেহ পানী মাটিত পেলাই আচলতে আ আমাৰ বাবে যি আ শাক পাচলি উৎপাদন কৰে। যি মাছ-পুঠি ধৰি বজাৰলে নিয়ে সেই সকলৰ আমি উ মানে উত্তম মূল্যত বিকিব লাগে হয় নহয়
হয়- হয়- হয়। নিশ্চিত ৰূপে। আচলতে আমি আচল তে এই গাঁৱত যে আজিকালি খেতিবোৰ নকৰা হ'ল আচলতে সেইটোৱে প্ৰথম কথা তুমি কি ভাবা? তেওঁলোকে ইমান কষ্ট কৰি যিমান খিনি খেতি যে কৰে! ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ ইমান খিনি যে খেতি যে কৰে যে তেওঁলোকে সঠিক মূল্যটো পাই জানো? তেওঁলোক সঠিক মূল্যটো পায় নে ইমান খিনি দেহে কেহে লাগি তেওঁলোকে সঠিক মূল্যটো নপোৱা নোপোৱা কাৰণেই তো, আজি কৃষকৰ সংখ্যা কমি কমি গৈ আছে অসমীয়া সমাজত হয়নে নহয়? এতিয়া আমি সেই স-সেইমতে কৃষক সুবিধ চোৱা প্ৰথম কথা, চৰকাৰে গুৰুত্বখিনি সিমানখিনি কৃষকক দিব পৰা নাই। প্ৰথম কথা ইমানখিনি সুবিধা দিব পৰা নাই য'ত এগ্ৰিকালচাৰৰ তোমাৰ কেম্প দিব লাগে যত এগ্ৰিকালচাৰক কেম্প দিব পৰা নাই আচলতে ক'বাত টাউনৰ মাজত গৈ এল
আও আও যদি হয় হয়। হয় দিছে সেই জেগাটোত আচলতে দুই নম্বৰ কৰি ৰাজনীতি কৰি
অ', সেই-সেইখিনি যোনখিনি হয়, ফাণ্ডিং খিনিৰ কথা কৈছো ফাণ্ডিং খিনি কৰ'ৰবাত বেমেজালিৰ সৃষ্টি হয় হয় নে নহয় এতিয়া এতিয়া তোমাৰ খেতি কৰিব আমাৰ গাঁৱত। খেতি কৰিব গাঁৱত যদি এগ্ৰিকালচাৰ তোমাৰ কেম্পটো দিয়েগে ভিৰৰ মাজত
মাজত চহৰৰ মাজত দিয়েগে টি মাজত জ চহৰৰ মাজত দিয়েগে তেনেহলে চহৰৰ কোনটো মানুহে কৰিবগে আচলতে ফটো এখন মায়ী কেম্প এটা কৰাটোৱে আচল কথাটো নহয়
তুমি ঠিক হয় তুমি ঠিক কথা কৈছা সেই আমি
ঘৰৰ মানুহকো আমাতকে সৰু আৰু আমাৰ যি আমাৰ পৰিয়ালবোৰক সেই সকলোকে আমি ক'ব লাগে যাতে এ আমি মাৰিব লাগে ধৰিব লাগে আৰু- অ- সঠ সঠিক ভাৱে আমি লোকেল পাচলি খাব লাগে আমি সেতৰ পৰা
হা হা হা হয় সেইটো আচলতে সেইটো আচলতে এতিয়া সেই ক্ষেত্ৰত আচলতে হয় হয় আচলতে সেই ক্ষেত্ৰত সেই ক্ষেত্ৰত আচলতে আমি জৈৱিক পদ্ধতি বা উন্নত উন্নত মানৰ এতিয়া ধৰণৰ বীজ ব্যৱহাৰ কৰা আচলতে মই সেইখিনি প্ৰিফাৰ কৰিম আচলতে ব্যৱহাৰ কৰিবলে
হয় হয় এ তেয়া লে আজিলে ৰাখিলো তুমিও চেষ্টা কৰিবা নিজৰ পৰিয়াল বৰ্গক আহ ভাল খাদ্য ভাল আহাৰ গ্ৰহণ কৰি লৈ আৰু আকৌ পুনৰ আকৌ এটা নত কি বিষয় লৈ কথা পাতিম উম
অ নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয়